অ' কোৱা
কি কৰিছা?
এয়া চাহ খাই এনেবহি আছো তুমি?
মই এনেই গৰমখনত আৰু কি কৰিবা
তাকে চাহ তাহ খালা।
চাহ নাই খোৱা গৰমত এ নেমু পানী অকণহে খালো অ'। এ নেমু পানী অকণহে খালো গৰমত
অ'
ইমান অশান্তি লাগিছে।
আগাৰ পইছো আকৌ
সচাঁকে গাটোহে মানে কিবা জ্বৰত উঠিব জ্বৰ উঠিব লাগি আছে।
ৰদ লগোৱা হৈছে। যেন মানুহৰ হেৰি হৈছে। বেমাৰ হৈছে জ্বৰ হৈছে।
এ নকবা বৰষুণ দিলে মানে একদম নেৰা নেপ পৰাকে বৰষুণ এতিয়া ৰ'দ দিলে মানে ৰ'দ
ওলাবই নোৱাৰি বাহিৰলৈ।
সচাকে উম বেমাৰৰ পৰাহে উঠিছো হে।
উম
এতিয়া আকৌ বেমাৰ তাৰপিছতে হেৰি তোমাৰ এই সামাজিক সেৱা পৰীক্ষা কেনেকুৱা হল।
মোৰ ঠিকেই হৈছে বাৰু তুমি দিছিলা নি
মই নাই দিয়া
অ'
হে মোৰ মানে সেইটো লবলে মন আছিলে সেই বিষয়টো
উম
তাৰ পিছত এতিয়া আকৌ মই সেয়া বিদ্যালয়হে পঢ়িয়ে আছো যে
অ
জিলা শিক্ষা প্ৰশিক্ষন আৰু প্ৰতিষ্ঠানৰ তাত পঢ়ি আছো। যে এইটো বছৰ
অ তুমি হে যোৱা বছৰ হেৰি কৰিছা। কৰিছিলা ন এডমিচন লৈ ছিলা।
অ যোৱা বছৰ অ তোমাৰ ছেপটেম্বৰ মাহত
ময়ো সেই যোৱা বছৰ তোমাৰ আগষ্ট মাহত লৈছিলে সামাজিক সেৱাএটো এডমিচন
এ এ অহাবাৰলে আমাৰ শেষ হব যে তাৰপা মই ভাবিছো লম বুলি মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গততে লম আৰু
অ ডিব্ৰুগড় তাতে
উম এ গুৱাহাটীখন চবে কৈছে এ খনতকে ডিব্ৰুগড়খন লোৱা বুলি কৈছে
উম ডিব্ৰুগড়তে লবা
অ সে হেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ন মানে হেৰিবিলাক তোমাৰ কাম কাজ বিলাক
ভাল ভাল
এটি লেহেমীয়াকে কাম নকৰে মানে
অ গুৱাহাটী তোমাক কি দেখা নাই কিমান লেহেমীয়া টাইমত হেৰি কৰে
অ আৰু আমাৰ এতিয়া মই সেই স্নাতক হেৰি মহাবিদ্যালয়ত পঢ়ি থাকোতেও। প প্ৰথম ষান্মাসিক দ্বিতীয় ষান্মাসিক সেইবোৰ পৰীক্ষা হয়। মানে প্ৰতিটো পৰীক্ষাৰ অ সোনকালে দিয়ে মানে সময়মতে। গোৰোত্ব দিয়ে। কিন্তু মানে তোমাৰ আমাৰ সেই দাদা আছিলে দাদা মানে এই তোমাৰ তেজপুৰৰ। দৰং মহাবিদ্যালয়ত পঢ়ি আছিলে।
উম।
মানে তোমাৰ পৰীক্ষা যদি এটা মাহত শেষ হয়। চাৰি মাহ। পাঁচ মাহ তাৰ পিছত মানে ফলাফল মানে ঘোষণা কৰে।
এবাৰ তোমাৰ কিয় তাক লৈ হেৰি হৈ যোৱা নাছিলে জান এনেকুৱা তোমাৰ। আন্দোলন টাইপ হ গৈছিলে দেখোন।
অ তাৰপিছতে সি মানে তোমাৰ ইংৰাজীত ইমান বেছি চোকা সি তোমাৰ। উচ্চতৰ মাধ্যমিকতো আকৌ হাইস্কুল শিক্ষান্ত পৰীক্ষাতো। বহুত নম্বৰ পাইছে মানে তাৰপিছত। তাৰপিছতে উম হেৰি উম হেৰিয়ত এইটো কি প্ৰথম ষান্মাসিক নে দ্বিতীয় ষান্মাসিকত আছে। তাক মানে একদম হেৰি কৰি দিলে নহয় জিৰৌ দি দিলে নহয়।
কেলে।
ক'ব নোৱাৰো আকৌ এতিয়া সি সেইখন হেৰিয়ৰ আকৌ দিছে মানে। সেইখন কিতাপৰ। ইমান মানে তাৰ খং উঠিছে।
উম সেইটো কৰিব নালাগে সেইটো মানে অ কৰ্তৃপক্ষ দায়বদ্ধ আকৌ তাৰ কাৰণে।
অ। অ, জনা বস্তুতো ধৰা তেনেকে তাত যদি ধৰা শূন্য পায়। সেই বস্তুতো এনেও খং উঠিবই।
সেইটোৱে, সেটো বে বেমেজালি চলে নে কিনো মানে?
একোৱে ধৰিব নোৱাৰো দেই।
উম।
চবেই ত এনে কৈছে গুৱাহাটী ইউনিভাৰ্চিটি কি বিশ্ববিদ্যালয়ত নালাগে।
উম।
হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়তে দিব গৈছে। মানে তেজপুৰো যাব মন আছিলে বাও।
উম, এটা ডিব্ৰুগড়তে লবা তুমি।
অহ।
মোৰ মানে এইটো ক হেইটো কোৱা মানে বহুত দিনৰ পৰা আশা আছিলে। মানে সামাজিক সেৱা মানে কি আৰু গোটেই সমাজৰ কাম বোৰ কৰি মেলি জড়িত হৈ থকা।
সেইটোৱে আৰু তোমাৰ নীতি-নিয়ম খিনি মানে জানিব পাৰিলে বা বেলেগক মানে দেখুৱাব পাৰিলে, এতিয়া চোৱা মানে ধৰি লোৱা ৰাস্তা এটা পাৰ হবলে চবে জানে। হয় নহয়? কিন্তু সেই ৰাস্তাটো পাৰ হবলৈও ধৰা কিছুমান নিয়ম-কানুন থাকে নহয়। বাওফালে যাব লাগে নে সোফালে যাব লাগে হেইবিলাক হে আৰু মানে সমাজখনৰ কাৰণে ধৰা কাম কৰিব পাৰিলে নিজৰ কাৰণেই ভাল। আৰু এতিয়া ধৰা এনেক এনেকুৱা কিছুমান কাম আছে যিবোৰ কাম মানে বৰ্তমান সমাজত আমাৰ ল'ৰা ছোৱালী খিনিয়ে একদমেই নাজ
নাজানে আৰু তাতে আমাৰ কি গাওৰ মানুহ বিলাকে বেছি ছিকে নাজানে। আমাৰ গাওখন এতিয়া বহুত ভিতৰত আছে ন। সিহঁতৰ কাৰণেও অলপ এনেও উপকাৰ কৰা হ'ব। সেইবুলিয়ে মানে মই
অ সেই, সেই সেইটোৱে কথা মানে। তোমাৰ এতিয়া মহিলাসকলে বেছি এই বোৰ ওপৰত মানে জ্ঞাত নহয়। ত মহিলাসকলক লৈ পেলাই আৰু যদি তোমাৰ কিবা গোট বা আ ধৰা এনেকুৱা সংস্থা আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে তেনে ধৰে যদি কিবা সামাজিক মানে কৰ্ম উলিয়াব পাৰো। আৰু মানে অ এইটো মানে ধৰা নিচা হিচাপেও মই, নিচাটো হয়য়ে বাৰু। আৰু পেছা হিচাপেও পিছলৈ মই মানে সেইটোত আগবঢ়াই নিব পাৰিম
তাকে। মানে মইয়ো সেই বোলে আও। যেতিয়া তোমাৰ মই যদি তেতিয়া মানে কৰি মেলি ওলাই আহিব পাৰিম, তে তেতিয়া তোমাৰ গাঁৱত তোমাৰ সৰুকে হলে উদ্যোগ চদ্যোগ হস্তশিল্প এনেকুৱা মানে সিহঁতৰ মানে গাঁৱৰ মানুহ খিনিক অ চনিৰ্ভৰ কৰিব পাৰিম।
নিজৰ ওপৰত নিজে মানে উপাৰ্জনৰ এটা পথ ওলাব আৰু। এ কেইটা ষান্মাসিক গ থাকে।
তোমাৰ বেচেলাৰটো তিনিটা ষান্মাসিক আৰু স্নাতকোত্তৰটোত হেই দুটা ষান্মাসিক।
অ।
উম।
অ সেইটো বাৰু নাজানো। এইটো মানে তোমাৰ চব বিশ্ববিদ্যালয়তে একেই হ'ব চাগে ন?
একে-একে হব।
তাকে মই বাৰু ইংৰাজী বিভাগত লৈছিলো স্নাতক। তাকে মই মানে সেই অহাবাৰলে বাৰু সেই প্ৰৱেশিকা পৰীক্ষাতটো দিম আৰু পৰীক্ষাটো আকৌ দিবই লাগিব নহয় খালি এতিয়া আকৌ তাত স্থান পাওঁ নে নোপাওঁ
অ কষ্ট কৰিবা অকমান পাবা কষ্ট কৰিলেনো নোৱাৰা কাম কি আছে
সেইটো হয় বাৰু দেই তেনেকে পাই মানে ধৰা গৈ আছো নহয় আৰু
উম সেইটোৱে আপাৰ তোমাক কৰিও ভাল কৰিও ভাল লাগিব মানে
অ মানে আনন্দদায়ক হ'ব তোমাৰ আৰু বিভিন্ন জেগাও মানে পৰিদৰ্শন কৰিব পৰা হ'ব ফাই ভেদে ধৰা সমাজখনৰ এৰত অ বিভিন্ন ধৰণৰ আৰু প্ৰতেকখন সমাজৰ বিষয়ে তুমি জানিব পাৰিব কিবা নহয় কি হৈ আছে কি নাই হোৱা কেনেকুৱা কি পৰিৱেশ হৈছে বেলেগ বেলেগ অ আৰু আমাৰ এনে অসমত ধৰা জাতি জনগোষ্ঠী মানে কিমান আছে ত' এতিয়া যদি ধৰা মই মিচিং সম্প্ৰদায়ৰ যদি এখন গাঁৱত যাওঁ তাৰ সমাজখনৰ বিষয়ে জানিলো যদি বড়ো সম্প্ৰদায়ৰ এখন গাঁৱ যাঁওঁ বডো সম্প্ৰদায়ৰ লোকসকলৰ বিষয়ে জানিলো তেওঁলোকৰ সাজপাৰ তেওঁলোকৰ খাদ্যাভাস তেওঁলোকৰ পৰম্পৰা সেইবিলাকৰ বিষয়ে মই জ্ঞাত হলো তেতিয়া ধৰা মই নিজেও জানিলো নিজ যও মোৰ জ্ঞান হয় লগতে মই দুই এজনক কবও পাৰিলো
তাকে
তেনেকে সভা এখন অনুষ্ঠিত কৰি সেইখিনি ক্ষেত্ৰতো মানে ধৰা সুবিধা হ'ব
তাকে আৰু তোমাৰ গাঁৱত গাঁৱৰ যিকোনো সমস্যা হলে নিজে সমাজসমূহ বুজিব পাৰ
অ, সেইটোৱে আৰু ৰাইজখন তেতিয়া একত্ৰিত হৈ থাকিব। আৰু মানে এনেকুৱা মই এইটো ভাবি আছো মানে, আমাৰ গাওখনত তোমাৰ এ এইবোৰ মানে এ, নিজৰ হাতেৰে মানে কৰিব পৰা মানুহ বহুত আছে। ধৰা খৰাহী, পাচি, কলা এইবিলাক যে বনাই। তাৰপিছতে আকৌ এনে এ, মহিলাও আছে তোমাৰ এইবোৰ কাপোৰ অ তাতো বয়ে বয়েই। লগতে মানে এইবোৰ চিলোৱা।
সেইবোৰ জানে কিন্তু মানে তেওঁলোকে উপাৰ্জনৰ বস্তু নাজানে মানে। সঠিককে ব্যৱহাৰ কৰিব জনাই নাই। আমাৰ আমাৰ মানুহ তো তেনেকুৱাই আছে মানে।
সেইবিলাক মানুহক মানে উলিয়াই আনি
উম। সেইটো মানে ন, শিক্ষাত আহি শিক্ষা নাই ন সেইবা গম নাপায় যে। তুমি বা মই নিজে অ নিজে যদি ওলাই আহো তেতিয়া যদি অকণমান বাদ দেখুৱাই‌
অ, আৰু তাই চবৰে ক্ষেত্ৰত সমৰ্থ নাথাকেও যে। বস্তু পাতিৰ যোগান ধৰি-মেলি তেনেকে মানে, উলিয়াম বুলি ভাবিছো। আৰু ধৰা তেতিয়া যোনজনে জানে তেওঁৰ পৰা বেলেগ এজনেও সি শিকিব পাৰিব। বা তেওঁ যিটো জানে সেইজনে সেইটোৰে বেলেগ এজনক শিকালে।
উম।
তেতিয়া এনেকেহে ধৰা আগবাঢ়িব সমাজখন।
তাকে এতিয়া তুমি ধৰা বানপানী হৈছে বানপানীৰ সময়ত। তুমি চবকে মিলি-মেলি তুমি যদি কিবা এটা যোগান ধৰিব পাৰা সেইটোতো অ, সেইটো তাৰ ভিতৰতে কৰিব সমাজ কাৰ ভিতৰতে।
অ', সেইটোৱে আৰু সেইটো মানে মোৰ মতে সাহাৰ্য দিব লাগে মানে।
লাগে উম।
কাৰণ তেওঁলোকৰ ধৰা এখন ঘৰ যেতিয়া ধ্বংস হৈ যায়। কিমান খিনি বস্তু ক্ষতি হয়।
তাকে নথি-পত্ৰ পৰা ধৰি কিতাপ পত্ৰ অ', উম আৰু গৰু-ছাগলী উটি যায়।
উতি যায়। মানে আৰু কিমান দিন চাগে ভোকে-লঘোণে থাকিব লগা হয়।
তাকে।
আৰু এনেকুৱা কিছুমান মানুহ থাকে। যিবিলাকৰ ধৰা ল'ৰা-ছোৱালী পঢ়াৰ আগ্ৰহ থাকে। কিন্তু, মানে পঢ়িবলৈ সমৰ্থ নাথে তেওঁলোক কো মানে ধৰা কিবা এটা যদি দোকান ধৰিব পাৰো, সেইটো এটা সামাজিক সেৱাৰ ভিতৰতে পৰিব।
তাকেই।
অ', সেইবিলাক তেনেকে সেই ধৰা ওলাই আহিব। আৰু এতিয়া ধৰা আমি আমি আগবাঢ়ি আহিছো। আমাৰ পিছত তেনেকে আকৌ কণ-কন ল'ৰা ছোৱালী বিলাকে এনেকে অ', ওলাই আগবাঢ়ি আহিব। আকৌ তাত তেওঁলোকে শিকিব লাগিব। সমাজখনৰ বিষয়ে আৰু এতিয়া ধৰা আমাৰ সমাজ খনত এতিয়া ভাওনা ৰাস, শংকৰ উৎসৱ এইবিলাকৰ মানে প্ৰাসংগিকতা। অলপ কে হলেও কমি গৈছে আগতকে। দাঙি ধৰি পেলাই বা বিহু এজনী বা প্ৰতিটো বিহুতে কেনেকুৱা কি কৰা হয়?
উম।
ঘৰ বিহুত যে এতিয়া এ কৰি যুঁজ তাৰ পৰা ম'হ যুঁজ সেইবিলাক যে হয়।
আজিকালি তাকে ল'ৰা-ছোৱালীয়ে চিনিয়ে নাপায় বোলো।
গমেই নাহেতি নাজানিবোৰ, অ' তাৰপা আকৌ বিভিন্ন ধৰণৰ ধৰা উম এ খেল- ধেমালি বিলাক যে এইবিলাক আমি খেলিছিলো আগতে। চেংগুটি টাংগুটি
সেইটোয়ে। আকৌ তোমাৰ কা কাতি বিহু তোমাৰ চাকি দিব যাওঁ পথাৰত। সেইবোৰো আজিকালি ল'ৰা ছোৱালীয়ে ন
নকৰে নাযায়। কোঠাটোৰ ভিতৰতে অকল আও সোমাই থাকিব।
উম আৰু আগতে আমি কি কৰো ঔটেঙা তোমাৰ বাকলিৰে চাকি বনাও বা অমিতা সেইটো কাটি পিনি চাগে জ্বলাও ন, আজিকালিতো তোমাৰ মমহে জ্বলায় বা লাইটহে জ্বলায়।
সেইটোৱেই। আহ সেইবিলাকৰ বিজ্ঞানসন্মত তোমাৰ কাৰণ থাকে গম পোৱা নাই? এইবিলাক ঔটেঙা হেৰি জ্বলোৱা বা পথাৰত চাকি দিব যোৱা, এতিয়া প পোক পতংগ নহ'বৰ কাৰণেতো পথাৰত চি
হে অ', হে মোক ইমান ভাল আছিলে এতিয়া তোমাৰ লাইটৰ লগত এইবোৰ তুলনা নহয় নহয়।
উম সেইটোৱে
উম
সেহে ভাবিছো মই বোলো তোমাক সোধো।
অ' ল'বা ল'বা ভাল পাবা কৰিও
মই আকৌ পিছতো বা পাতিম বাৰু অহ অ' অ' অ' ঠিক আছে তেতিয়া হ'ব উম উম।